অ কোৱা।
অ বন্ধু শুনি পাইছা? কি কৰি আছে?
এ এনে বহি আছিলো যেতিয়া চাহ খালো। তুমি কি কৰি আছা?
নাই মই এনেই বহি আছিলো আৰু ভাগৰ লাগি আছিলো ত এনে গৰম লাগি আছিল ন সেইকাৰণে বহি আছিলো কালিতো দিনটো গৰম আছিল। আজি আলপমান ঠিক আছিল ত ন বহি আছিল। আৰু তুমি কি কৰে আছা তা?
এ কালি অ কালি গৰম আছিল বহুত মানে আজি অলপ ব এতিয়া বৰষুণ পৰি অলপ। অলপ ঠাণ্ডা কৰিছে মৌচমটো নহলে, ইমান দিনৰ ইমান গ গৰম আছিল।
অ অ বুজিছো বুজিছো মানে লাজপত দিনটো কি খালা?
কি কৰে ৰাতিপুৱা চাহ খালো। আৰু আজি মায়ে কি আজিতো মৰামিষ বনাইছিল মায়ে য়ে নিৰামিষ খালো। তুমি?
কিন্তু মানে মই ৰাতিপুৱালে চা কা খালো দিনত অলপমান নিৰামিষ বনাইছিলো মা দালি অলপমান নিৰামিষ। খালো নিৰামিষ খাব ত আম কৰি চাহ আৰু পাঁচটা মান খালো কত আছিলা আৰু অলপমান।
অ, অ। আজি মই চুইমিং পুলো গৈছিলো না। মানে, পুৰা উ পুৰা বিষাই আছে বিলাক।
অ, অলপ মানে দিনটোৱে। হয়ে বহি আছো লাচতত কি মানে কেনেকে গ'ল দিনবোৰ ক'ৰবাত বাহিৰত কে ফুৰিবাে।
উম নাই ইয়াতে আমাৰ ঘৰৰ চুইমিং পুল অলপ দূৰত চুইমিং। ছে দুইশ টকা লয় একঘন্টাত বহুত দাম আছে আজিকালি।
আহ বহুত দাম হৈ গ'ল দামবোৰ বহুত পৰিলো আজিকালে।
উম তাতে গৈছিলো।
অ তাকে কি আজি মানে খালি তাতে গল আৰু কতো যোৱা নাই।
নাই যোৱা নাই আজ জিমো বন্ধ আছিল ৰাতিপুৱা।
অ ময়ো মানে আজি অ ময়ো মানে আজি খালি লগৰ। লগৰ বিলাকৰ ঘৰত আছিলো অকনমান লগৰ লগ টাইম ভ কৰি অলপ ঘৰত আৰামত আহ। ত মানে বহি আছো আৰু এক কৰা নাছিল কি ভাবো তোমালোকৰ। কথা পাতিলো ম সেইকাৰণে ফোন কৰিলো আৰু মই ভাবি আছো মানে আজি মান এজেগা, বহুত যেনেকা চুইমিং কৰা হৈ গ'ল জিম যোৱা হৈ গল মানুহবিলাকৰ মানে নিজৰ গা বিলাক চাফ হৈ গ'ল। তেনেকা এইটো আজি শিক্ষক মানে অলপমানানটো ফিটনেছ এক্ৰচাইজৰৰত কথা পাম নেকি। মানুহ ন এজন লাইফখন যেনেকা কিমান ফ। উ মানে যেনেকা মই ভাবো যেনেকা যে মানুহ। লাইফ কেনে আজি তুমি চাই আছা তেনেক মানুহৰ লাইফবাক সৰু হৈ আছে কোনে। ত্ৰিশতে গুচি যাই আছে চল্লিশতে গুচি যাই আছে মানুহৰ কি হৈ গ'ল আগৰ মানুহৰ জীৱনৰ। কি আছিল আচি নব্বৈ লাগি যায়। আছিল তেয়া কিয় কিয় আছিল এনেকুৱা তাৰ টাইমৰ এনে চবে খেতি কৰা আছিল। কৰা টাইমৰ মানে কি হৈছিল। অলপ বদনতো অলপমান কাম হৈ আছিল। হল চলাই আছিল। ত মানে অলপমান কামোৰ হৈ আছিল। তেতিয়া অলপ তদন্ত অলপ ভাল আছিল ইতাৰ পাৰ কি হৈল মানহ মানুহৰবলাকৰ জীৱনটো খালি শুই উঠে। খুই উঠে খাই কফিচ যাই খুই উঠে খাই এনেকা হৈ আছে। মানুহ বিলাক মানে নিজৰ বদন খুনে চা নাই। যেনে তুমি চাই আছে নিজৰ বদন খুনে চা নাই যেনে ফিট থাক থিব লাগে বন খ অলপমান দিনটো মানে ইমান এক্ৰচাইজ নকৰিলে মানে কোনে কোনে কৰে দুই ঘন্টা। ম ম ইমান নকৰিলেও মানে এটলিষ্ট মানে তোমাৰ জ জীৱনত মানে অ মানে খালি আধা ঘন্টা মান নিজৰ নিজৰ বদন জেনেকা তুমি ভাবি লোৱা পোন্ধৰ মিনিটমান য়োগা কৰি পোন্ধৰ পাঁচ মিনিটমান এ তমাৰ নিজৰ বদনটো অলপমান খুলি ললে এ মান কিবা অলপমান ষ্ট্ৰেচিং কৰিল অ অ। দছ মিনিট মান বাহিৰত মান চলিব গল এনেকা এনেকা আধা ঘণ্টা মান অলপমান দিব লাগে ৰা। নিজৰ বতনত কিয় কৰে। তোমাৰ বতনে আচল হয়। তোমাৰ বতন খনে কাম কৰবা ব হৈ তুমি যিমানো কাম কৰিব কি লাভ। তুমি যেনেকা ভাবিলা তুমি দিনত বাৰ ঘন্টা কমা কাম কৰা। লকু তুমি বাৰ ঘন্টাত ভাবিল তুমি কমাই আ এক হাজাৰ লকু তোমাৰ বদন খুনিৰ ৰ পৰা বিয়া হৈ আছেটো চাৱাত যাৱাত তোমাৰ যাব বিছ হাজাৰ। ত ইয়াৰ ফাইদাটো নহয় তোমাৰ মানে দিনত এক হাজাৰ কমাই গল ইয়াৰ ইয়াৰ উল্টা তোমাৰ বিছ এ চাৰ গল দিনতে বতনখন খ চাৱা দে আগত যাব। ইটো মানুহ যেনেকা এ মানুহ বিলাক যিমানে কিবা হৈ আছে আগত যাই আছে খা পুৰা ভালকে হোৱা নাই। আগৰ টাইমত কি মানে বা বেছি জো তোমাৰ কিবা খা হৈ আছিল যেনে জংঘল বস্তুবিলাকে খাই আছিল, ডাইৰেক বইল ৱইল খাই হৈ আছিল। তেতিয়া বদন বিলাকো ভাল আছিল। এতিয়াটো মানুহ যেনেকা বাহিৰত খাৱা যায় ফাষ্ট ফুড যেনেকা তুমি চাইনিজ ফুড এইগিলাক খাৱা যায়। খাৱাবোৰো ভাল নহয়। প্লাছ তুমি এক্সাৰচাইজো নকৰে। তু মানে কি হয় জীৱনবোৰ কম হৈ আছে আৰু। মই ভাবো মানে তুমি এটলিষ্ট মানে তোমাৰ জীৱনত দিনটো ক বহি থকা। অফিচত তুমি ৰাতি সময়াই লাই পেলাই নহলে ৰাতিপুৱা সময় ওলাই পেলাই অলপমান আধা ঘন্টা ন এক ঘণ্টা মানে এক্সাৰচাইজ কৰিব লাগে আৰু জিম যাব লাগে। নহলে ইমান য়োগা কৰিব লাগে নিজৰ বদনটো অলপ খুলি ল'ব লাগে আৰু। অলপমান তে তাকে তোমাৰ বদনটো ভিতৰৰ পৰা ভাল থাকিলে তুমি তেতিয়া বাৰে বাৰে ভাল থাকিবা আৰু। তুমি বা বদনে নিজৰ নাচালে কেনেকুৱা হ, ব? তুমি মানে আচল তোমাৰ বদন্ত ভাল থাকিল তুমি আগত জেপিয়া লাভ বা জিওবা পাৰে যেনেকে তুমি ভালকে তুমি খাই থাকিল বদন ভাল ৰাখিল। তুমি আৰামত চাঠি, সত্তৰ মানটো যাব তুমি তেতিয়া তুমি ল তোমাৰ উম তোমাৰখনো ডাঙৰ থাকিব। তুমি জীৱন বেছি চাবা যাব। গুচি যালে কি লাভ তোমাৰ? অ ইমান কম বছৰ বয়তে গুচি যালে মানুহ বিলাক লাভ নহয় না। মানে সেইকাৰনেই অলপমান বদনখন চাবা লাগে আৰু মানুহ বিলাক যেনেকা টাইমখন স্পিড যায় আছে। চব বস্তু স্পীডত যাই আছে। একদম কি হল কি হ'ল গমে নাপ বাৰিত আছে নেকি? ত মান এইটো বদনখন মানে আচল হয় মানুহ। তুমি কি ভাবা?
অ, এইটোৱে মানে আজি-কালি এনে কি কোনোৱে এক্সেচাইজ নকৰে। আগৰ দিনত চব ফিট আছিল। পাতল ধুনীয়া এতিয়া আংকলৰ আংকলক আৰু আমাক এৰি কিনে মানে, হয় কোনোবা কোনোবা আমাৰ। আমাৰ এইযোৰৰ আংকলক এক্সাৰচাইজ নকৰি ইমান উম ইমান পেটটো ওলাই গৈছে মানে আৰু দুই বছৰ তাৰ পিছত গেমছ চা থাকিও এক্সাৰচাইজ নকৰে। জিমত নাযায় মানে পইচাটো ৰাখি কিনি কিয়া কৰিব হেনজে মানে জিমত যাবা লাগে না। নগলে তো তোমাৰ এটাই লাইফ পাইছা এটা লাইফটো যে। ফিট হৈ কিনে আহ নিজৰ নিজে ভালকে। হবা অ ঠিক কৰিবা লাগে সেন্ততে নাই প্ৰা। খাই চাই কিনে মানে কি কম আৰু আ ইয়াতে দুটা তিনিটা অংকল আছে উম। মানে খালি শুই যায় আহে অফিচৰ পৰা শুই যায়। এ সেন ইটোৱয়ে কৰি থাকে খাই শুই যায় খাই। শুই যায় মানে ৱাইটচেষ্ট লষ্ট কৰা নাই মানে জিমত যাবা লাগে জিমটো নাজালে মৰ। মৰ্নিংৱৰ্কটো এতলিষ্ট কৰিব লাগে না। ইটোও নকৰে খালি যায় অফিচত চানডে আৰু চানডে দছটালৈকে শুই থাকিব। ইঘাৰটালকি মানে উ ইমান আমাৰ উ মানে। বদনটো একদম ফিট হয় না অ সেইকাৰণে এইটোৱে আৰু। আজিকা আ আগতো কি কয় মানুহ বিলাক ইমান কষ্ট কৰিছিল। কিমান কি কি কৰি কিনে নিজৰ। দেহটো ফিট হৈছে এতিয়া এইবিলাক কতও নাই। আৰু কি কম খোৱা তুমি কি খোৱা?
সেইটো মানে তুমি যেনেক ক'লে আজিকালি অংকল বিলাকৰ তুমি যেনো আমাৰ ডাঙৰ বিলাকৰ কি কয় মানে। এন্তে কি ভাবে জিমত পেচা লগ মানে তোমাৰ কি হয় পেচা লোকচান হৈ গ'ল যেনেকে তুমি আজিকালি মানো বিলাক অকল পেচা লাগে ভাবি থাকে, কিয় দিম মই পেচা? ভাল টো কৰি কেনে এক সাৰচাইজ কৰি দিব চলাতোৱে মানে বেছি ভাবি লয় আৰু মানে চলিলেও ভাল লেকিন মানুহ বিলাক কি থাকে চলিলো খালি পাছ অলপমান আগৰ পৰা যলৈ ঘূৰি আহিব এইটো চলা ভাবিল আৰু লাষ্টত দিনতো বহি থাকিব সেইটো মানে। মানে তুমি যেনেকা কৈ আছা মানে অংকল বিলাক বহি থাকে এইটো ভালে মানে তুমি ব ব বহিলেও ভাল থাকে লেকিন ব বহাৰ লগে লগে তুমি মানে যেনেকা তুমি দিনতটো কিবা কাম কৰি ৰাতি অলপমান আহি পেলাই অলপমান গমাৰ আগত খালি আধা ঘন্টা মান বাহিৰত অলপ ঘূৰিব যায়। দৰিব যাম মানে অলপমান নিজৰ বজনোটো চাব লাগে অলপমান বজন নাছলে কেনেকে থাকিম। মানুহ বয়স খন এইটো মানে অলপ চানডে খনটো অলপ মান একচাচাইজ কৰি ৰাখিলেটো ভাল আৰু। কি কয়, আজিকালি যোনবিলাক উমাৰ কৈ যেনেকে যায় আছে। উমাৰখনো চবৰ কম হৈ আছে। এনেকা আৰু তুমি যেনে ব'লা। উম, তুমি কোৱা এটা, তুমি কি ভাবা?
মানে, এইটোৱে হয়। সিহঁতে এইটো বিজি থাকে দিনতো। মানে, সিহঁতক দিনটো হয় সেইটো। গধূলিয়ে নহ'ব। গধূলীয়া থাক মানে, অকল এক্সাৰচাইজ মানে, ৰাতিপুৱা উঠি জল্দি উ জল্দিও নুঠে। ছয়টাৰ বা জল্দি উঠি যায় সিহঁতে। তেতিয়া এক্সেৰচাইচ, চেক্সেৰচাইচ নকৰে খালি বহি থাকিব। আৰু পূজা কৰিব আৰু বহি থাকিব, বহি থাকিব আৰু একো কাম নাই সিহঁতৰ। অ'! আৰু অফিচ যাব, আহি কিনে খাই কিনে শুই যাব। অলপ মানে, কি কয়
উম, ইচ্ছা! আজিকালি কি হৈ গ'ল মানে, তোমাৰ যেনেকা মানুহ বিলাক প্ৰটিনৰ কমি হৈ আছে। বজনৰ হাৰ্ডি বিলাক কমজোৰৰ হৈ আছে। মানুহ বিলাক মানে, কোনে, কো আজিকালি যেনেকে মানুহ বিলাক তোমাৰ, ভেজিটেৰিয়ান হৈ আছে, যেনেকে চাই আছে। নন ভেজিটেৰিয়ান কম হৈ আছে। লেকিন নন ভেজিটেৰিয়ান কম তাকে, মানে, তোমাৰ প্ৰটিনো কম হৈ আছে আৰু তুমি নিজৰ মাক দেউতাক ক'লে ম পাউডাৰ খাম। তেন্তে, ভাবি এই কি দাৱাই খাইছে, কেমিকেল খাই আছে। সেইখিনি ত' নুবুজে। কি মানে, তুমি বাইচান্স ভেজিটেৰিয়ান প্ৰটিন পাউাৰ হ'লেও খাব লাগে। প্ৰটিন থাকিলে মানে, তোমাৰ বদন অলপ ডাঙৰ হয়। হাৰ্ড বিলাক চকত হয়। তোমাৰ বদনত প্ৰটিন নাথাকিলে, তুমি কেনেকা ডাঙৰ হ'ব এইটো মানে। প্ৰটিন পাউদাৰ খাব খুজিলে তোমাৰ ক'ব আৰু ডাঙৰ বিলাকে এই কি দাৱাই খাই আছে। এনেকা আৰু সিহঁতে নুবুজে অলপমান মানে, সিহঁতে ভাৱে প্ৰেছাৰ কৰিছিলে পেছা নালাগা দে। লাছতত ডাঙৰ হৈ যাব। ইটো বদন চাৱ বিশ ত্ৰিশ হাজাৰ মান গুচি যাব। এইটো নাচায় আৰু
উম! হয়, হয়।
বুজি পাই, তুমি কি ভাবা, কি আজিকালি মানে মানুহবিলাক ভেজিটেৰিয়ান হ'ব লাগে না? নন ভেজিটেৰিয়ান বেছি হ'ব লাগে?
একো নহয়। মানে, সিহঁতৰ নিজৰ মানে, ভেজিটেৰিয়ান থাকিলে, কি হয় মানে অ'! সিহঁতৰ প্ৰটিন পাব আৰু কোনো মানা কৰা নাই না খালি ভেজে খাবা। নন ভেজ আৰু সিহঁতে জুচ মাগাই খালে। একদম চুগাৰৰ জুচ খালে একো নহয়। এ, যেতিয়া আমি অলপ প্ৰ'টিন খাব খোজোঁ। সেনেকে কি ইমান দাবাই খাই আছা। এনেকুৱা নহয় নাই নাখাবি বহুত বেয়া বস্তু পুৰা! লিভাৰ চিভাৰ ফেল কৰি দিব এনেকে কৰা জুচ খাই চুগাৰ অ ফান্টা খায়, মাজা খায়। ভাবে কি একদম পিঅ'ৰ জুচ হয় আৰু একদম পিঅ'ৰ জুচো নাখায়। একদম পুৰা, চুগাৰ, চুগাৰ জুচটো অ'! ভাবে কি বহুত ভাল হয় এইটো খাই কিনে বহুত ভাল হ'ব। এ আৰু কি কো মানে প্ৰটিন খালে কি কয়, জিমত যাবা নকয় সৰু বাচ্ছাক কৈ জিমত যায় চবে। কি হাত চাত ফেইল হৈ মৰি যাবি। নালাগে।